হয় নমস্কাৰ। কেনেকুৱা খবৰ?
আহ ভালেই। আপোনাৰ?
হয় মোৰো ভালেই। বাকী আপুনি বেছি দূৰত্বটো অৱলম্বন নকৰিব।
হয় হয় হয় হয় হয়। খবৰ খাতি তেতিয়া চব ঠিকেই?
ঠিকেই ঠিকেই ঠিকেই কিনো কব নমৰাৰ এলাহত। যি আছো, হয় হয় নমৰা এলাহত আপোনাৰ জীয়াই আছো। আ ডিঙিৰ ওপৰতে মূৰটো লগাই। যিহেতু যি ইমান আপোনাৰ উষ্ণ এটা পৰিৱেশৰ সৃষ্টি হৈছে। ইমান তাপ। গতিকে আপোনাৰ তেনেদৰে আৰু অ চলি আছো। বাকী আপোনাৰ কওকচোন।
মোৰো ভালেই আৰু তেনেকেই জীয়াই আছো, যি গৰম পৰিছে তাৰ তেনেকেই আৰু। আজি এটা বনভোজো খাই দিলো। আপুনি আছিলেই বাৰু হলও, তাত কি সৌন্দৰ্যময় একে পানীতে আমি সতুৰি মাতুৰি গাটো ধুলো।
আপুনি সৌন্দৰ্যময় পালেনে সেইটো? মই একেবাৰে আপোনাৰ সৌন্দৰ্য মানে,
কিয়নো, এষাৰ কথা আছে অসমীয়াত আহ নাই মোৰ মাইতকৈ কনাম মোমায়ে ভাল।
তু কথা আপুনি ঠিকেই কৈছে, কিন্তু আপুনি চওব নাম মেতকয়ি কনা মোমায়ে ভাল বুলি যে আপুনি কলে তাতকে যদি মই ভাবো, সেই দোপান নদীখনত আমি গা ধুবলৈ নগৈ আমি যদি সেই আগফালৌ আমাৰ পিছলা নদিখনত গাঁ ধুলোহেঁতেন,
এ নাই সেইটো আপুনি গা ধুব নোৱাৰে সেক। ব্ৰইলা একো পানী চফা নহয় ব্ৰইলাৰ জোল।
সেইখন ব্ৰইলাৰ জোল হ'ব পাৰে কিন্তু আপোনাৰ পানীতটো মানে যি হলেও পৰিচ স্কা বুলিয়ে ক'ব লাগিব তাত ইমান বালি আপোনাৰ গোটেই আপোনাৰ এই অ হা পেনটোৰ আপোনাৰ জোনটো ছুটি পেনট সেটো আপোনাৰ। গোটেই জেপে চেপে বালি সোমালে গতিকে, আপুনি মানে ঘৰত এনেকুৱা আপোনাৰ গালি পাৰিছে। মই যদিও সেয়া ধুই থলো কিন্তু হলেও বালি সো
হয়, আপুনি দেখাত পৰিষ্কাৰ হলেই নহ'ব পানীতো পানীতো বহুত বীজাণু আ কিয়নো তাত যিবোৰ মৰা জীৱ জন্তু বা মই এদিন দেখিছো গাহৰি এৰাও। তিএইছে আৰু তাৰউপৰি যি ব্ৰইলাত ডেইলি বেগে বেগে তাত পেলাই তিনটা চাৰিটা ডেইলি এশ মানুহৰ পৰা পেলাই ভাবক তিনি চাৰি ঘৰ মানুহৰ ব্ৰইলাৰ ফাৰ্ম আছে তাৰ পৰা যিডৰা ব্ৰইলাৰ পেলাই সেইখন নদী হৈ আছে নে বাৰু আপুনি কল্পনাও কৰিব নোৱাৰে সেইখন।
হয়, কিন্তু আপুনি চওক আঁ আপুনি যে কৈছে যে তাত গাহৰি বা ব্ৰইলাৰ পেলাইছে। আপুনিনো কি জানে। সেই দৌপাং নদীখন আপোনাৰ কিমান দূৰৰ পৰা ওলাইছে আপুনিতো উৎপত্তি স্থল টো দেখা নাই। তাতো আপোনাৰ চাগে কিমান আপোনাৰ আহ গাহৰি হওঁক আৰু কিয় আপোনাৰ এইবোৰ কিমান কিমান আপোনাৰ ব্ৰইলাৰ হওক সেই ব্ৰইলাৰ বোৰ আপোনাৰ তাত টো পেলাইছে চাগে গাহৰি পেলাইছে ইমান কেইঘৰ তাত মানুহ আছে। পেই পেই মানুহবোৰ পাই আপোনাৰ হেৰি কৰি আছে কি বুলি কয় আ ঘৰ বনাই তাত বাস কৰি আছে আপোনাৰ ইমান হেৰি আছে কি বুলি কয় এইটো অ শৌচাগাৰ। গতিকে আপুনি কি ভাৱে যে সেয়া পানী চফা।
আপুনি এটা কথা লক্ষ্য কৰিব আমি প্ৰায় পাহাৰৰ কিনাৰ পৰা আহিছো আৰু সেয়া নদী পাহাৰ পাহাৰৰ পৰা বৈ আহিছে আমি ই মোৰ আহ পাহাৰ যোৰ যোনডোখৰ পৰা ওলাই আছে প্ৰায় আমি তাৰ কাষৰত তে খাইছো সেইবাবে মই নাভাবো আৰু কিয়নো মই তাত আমি নিজে দেখা নাই যে তাত ব্ৰইলাৰ পেলাইছে নে নাই পেলোৱা কিন্তু, আমি আকৌ ইয়াত দে খিছু নহয় নিজ চকুৰে বইলা আৰু গাহৰি সেই বাবে আমি ইয়াতো ভুলতো নমাতো মই কল্পনাই কৰিব নোৱাৰো। আৰু সিদিনাখন মই সিদিনাখন মই দেখিছো কুকুৰ এটাৰে এ তাৰ পৰা বইলা উলিয়াই উলিয়ায় খাই আছে।
হয় মানে মানে আপুনি কি বুজাব বিচাৰিছে। যে আমি ইয়াত দেখিছোঁ কাৰণে সেইয়া পানী বীজাণো আমি তাত গা ধুব নোৱাৰো কিন্তু, সেয়া আমি আচলতে নাই দেখা গতিকে তাত বীজাণু নাই আমি ধুব পাৰো।
নহয় মই সেইটো ক'ব বিচৰা নাছিলো, কিয়নো আপুনি তাত মই নাই বুলিয়ে কৈছো তাত। তাত কোনো বইলাৰ নেপেলাই কিয়নো সিপনা এ কন পৰিষ্কাৰ জেগা কিয়নো আমাৰ নিচিনা এখন গাঁওৰ নিচিনা সেইখন এখন জেগা নহয় যে, মানুহৰ যি এ সাধাৰণ জ্ঞান খিকো নথকা যেনো দীত বস্তু পেলাবলে নালাগে আৰু সিহঁতে সেই নদীখন বীজৰ ঘৰৰে এটা সম্পত্তি হিচাপে সিহঁতে সেইখন ৰাখে।
হয়, আপুনি আচলতে তাৰ পৰিৱেশটো ইমান সুন্দৰ পালে। কিন্তু, আচলতে আপুনি সেইখিনি কথা লক্ষ নকৰিলে নে যে আপোনাৰ আমি যেতিয়া তাত আহ বনভোজ খাই আছিলো। আপোনাৰ ওচৰে-পাজৰে বিভিন্ন ধৰণৰ মানুহ আছিল। আৰু তেওঁলোকৰ আহ যি জোনখিনি মানে তেওঁলোকে ব্যৱহাৰ বা আচৰণ তেওঁলোকৰ কেনে ধৰণৰ আছিল? তেওঁলোকে সেই খাদ্য খাই যি সমূহ প্লাষ্টিক সেই প্লাষ্টিকসমূহ সেই নদীতেই পেলাইছে। অ তাৰ আকৌ সেই নদীতে আপোনাৰ এজন তাত শুই আছে, নদীত পৰি আছে। আৰু ইজনে আপোনাৰ ইফালে সোঁতত বৈ আহিবলৈ তাতে আপোনাৰ প্ৰস্ৰাৱ কৰিছে। তেনে কিছুমান আমি দৃশ্য আজি দেখিলো। আৰু গতিকে সেইসমূহ দেখি মই ভবা নাই যে সেয়া সম্পূৰ্ণ বীজাণু মু মুক্ত।
হয় মই সম্পূৰ্ণ বুলি ক'বলৈও যোৱা নাছিলো। কিন্তু আৰু তাত আপুনি যেতিয়া পাত পেলোৱা কথা ক'লে খাই বৈ সেই পাতটোলৈ মই দেখা নাছিলো। কিন্তু যি আপুনি মূতাৰ কথা ক'লে সেইটো মই আহ লক্ষ্য কৰিছিলো আৰু আহ সম্পূৰ্ণৰূপে কোনো এখন নদী যে বীজাণুমুক্ত হ'ব মই সেইটো ক'ব নোৱাৰো। কিয়নো এখনো নদী সম্পূৰ্ণ সম্পূৰ্ণৰূপে বীজাণুমুক্ত হ'বই নোৱাৰে।
হয় এবাৰ আপোনাৰ এনেদৰে দুপাঙলৈ গৈছিলো। বনভোজ খাও বুলি। তেতিয়া আপোনাৰ এই যদুমণি কলিতা নামৰ ব্যক্তিজনে আপোনাৰ সেই যি পানী সেই পানীয়ে আপোনাৰ ভ ভক্ষণ কৰিছিল ইমান এটা লেতেৰা পানী আপুনি চক বালিৰে ইমান ভৰপূৰ শেলাই পৰি আছিল সেয়া পানী। তেখেতে সেয়া ভক্ষণ কৰিছিলে। আপুনি কি কব ইয়াৰ বিষয়ে যে সেয়া
সেইটো কোনো ফালৰ পৰা উপযুক্ত নহয় কিয়নো আমি তেনে ধৰণে নদীৰ পানী আহ খোৱাাতটো এটা বৰ ভাল কথা নহয়। কিয়নো তাত বহুতো বীজাণু থাকে এতিয়া আমি নি চকুৰে দেখিলোয়েই। যে এজন ব্যক্তিয়ে তাত মুতিছিল। সেই তেনেধৰণে কিয় কিমান মানুহে তাত মুতিছে বা তেনেধৰণৰ কিবা কাম কৰিছে। যদিও আমি ভালদৰে নাজানো। কিন্তু মই ভালদৰে জানো যে তাত কোনো ব্ৰইলাৰ পলোৱা নাই। আহ তেনেধৰণৰ পানী যে খাব ক'ব লাগে মই সেইটো বৰ ভাল কথা বুলি নাভাবোঁ কিন্তু আৰু এটা কথা। এই যি আমাৰ ঘৰৰ কাষৰে কাষৰ নহয় অলপ দূৰ আছে নৌ যিজন আপুনি জানে অকণমান
হয় হয়।
অ তেওঁ এদিন আমাৰ যিখন পাছফালে নদী আছে। তাত আমি এদিন ফুটবল খেলিবলৈ গৈছিলোঁ গতিকে পানী শুকালত আৰু তাৰ কাষত অলপ অলপ পানী আছিল। সেই পানীখিনি আপুনি দেখিলে ঘিন লগা। ইমানে লেতেৰা পানী আছিল কিন্তু তেওঁ আমাক দেখাবৰ বাবে তেওঁ নিজকে বৰ কুল দেখাবৰ বাবে সেই পানীখিনি আমাক খাই দেখাইছিল। কি যে এজন ফটোৱা ব্যক্তি। তেওঁ মই তেওঁৰ কথা কবলৈ মনে যোৱা নাই তেওঁ কথাখিনি আমি আঁতৰাই বেলেগ কথা পাতো আহক।
হয় হয় আচলতে মানে। তেখেতৰ কথা হৈ নপতাই ভাল হ'ব। কিয়নো তেখেত এজন মানে মানসিক ৰোগী বুলিয়ে ক'ব লাগিব। বাকী আপোনাৰ আপুনি যে ক'লে যে সেয়াত তাত ব্ৰইলাৰ পেলোৱা নাই। আচলতে আপুনি ইমান মানে সেই বিষয়ে কৈ আছে ইমান মানে আপোনাৰ আপুনি ইমান মানে এটা কি বুলি কয় কনফিডেঞ্চত আপুনি কৈ আছে কথাখিনি আচলতে মই অসমীয়াতটো পাহৰি গৈছো আচলতে আপুনি ভাবেনে যে সেই পানীখিনি মানে ইমান পৰিষ্কাৰ। আপুনি এটা কথা ভাবে নে? জ্ঞাতো হয় নে নহয় মই না নাজানো। সেই নদীখন সেই একে দুপাং নদীখন আপোনাৰ। আমাৰ পিছালে নি আহিছে। আপোনাৰ যিখন নদী আপোনাৰ বঙালী বঙালী গাও হৈ সেইফালদি আমাৰ পিছফালে আহিছে। গতিকে বঙালী গাঁৱত আপোনাৰ আহ মানুহখিনিয়ে আচলতে যোনখিনি আদিবাসী বুলি কয় আদিবাসী বুলি চিনাক্ত তেওঁলোকে শৌচাগাৰ কেতিয়াও ব্যয়ৱহাৰ নক আপুনি সেই বিষয়ে ভালকৈ জ্ঞাত গতিকে তেওঁলোকে সেই পানীতেই আপোনাৰ তেনেদৰে শৌচ কৰে সেয়া পানীতে আপোনাৰ বিভিন্ন ধৰণৰ কাপোৰ মৰিলে তাত আপোনাৰ উটাই দিয়ে বিভিন্ন ধৰণৰ ব্ৰইলাৰ পেলাই। গতিকে আপুনি এই বিষয়ে ইমান মানে আহ ক'ব নোৱাৰে যে বুকুফন্দাই আপুনি ক'ব কব নোৱাৰে যে তাত কোনো বইলাৰ নেপেলাই কিয় নো সেই নদীখন আপোনাৰ বহু ঘল নদী সেইফালেও যদি আপোনাৰ এনেদৰে যদি কিছুমান আদিবাসী লোক আছে আৰু যিহেতু পাহাৰ ত পাহাৰৰ কাষৰীয়া তেওঁলোকো আদিবাসী লোকেই, তেওঁলোক আচলতে দফলা জনগোষ্ঠীৰ অন্তৰ্গত গতিকে তেওঁলোকেও যে এনে এটা কাম নকৰিব আপুনি সেই কথা আচলতে ইমান বুকু দাঠি আপুনি ক'ব নোৱাৰে।
হয় হয় হয় মই পাৰিম কিয়নো আৰু আপুনি যে ক'লে আমাৰ এইডোখৰত জীয় দিব বাসী আছে তেওঁলোকে ইয়াত মূত্ৰ বিসৰ্জন আৰু তেনেধৰণৰ বহুতো কাম কৰে, আমি মই ক'বলৈ গৈ আছিলো আমি পাহাৰৰ কিনাত খাইছো তাত তেনেধৰণৰ কোনো পৰিবেশ নাছিলে। যেতিয়া নদীখন বৈ আহিছে আমাৰ ই এইডোখৰতহে তেনেধৰণৰ পৰিৱেশ হৈছে কিয়নো আমাৰ যি গাও আৰু এই অঞ্চলৰ যি লোক তেওঁলোকৰ কোনো সাধাৰণ জ্ঞান নাই তেওঁলোকেহে এই কামটো কৰিব পাৰে, আপুনি ক'ত দেখিছে যে নদীত ব্ৰইলাৰ পেলাই তেনেধৰণৰ জীৱ জন্তু মৰাৰ পিছত পেলাই মই জনামতে আমাৰ যোনডোখৰত খাইছো সেইডোখৰ কোনো গাঁৱৰ মানুহে সেইটো কাম নকৰে কিয়নো সিহঁতে সেই নদীখন নিজৰ সম্পত্তি বা আহ নিজৰ ঘৰৰ কাষতে আপুনি চাব পাৰে নিজৰ ঘৰৰত কাষৰ যদি নদীখন তেওঁলোকে লেতেৰা কৰিব পাৰে এইটো কেনেকুৱা লাজতজনক কথা
হয় হয় আচলতে আপুনি বেছি জনা ব্যক্তিৰ দৰে আপুনি দেখুৱাই। কিন্তু আচল্ততে আপুনি একোৱে নাজানে আপুনি ইমান মানে এজন এনেকুৱা ব্যক্তি আপুনি বে জনা দেখুৱালে আপুনি একোৱে নাজানে সেই কথা আপুনি মানি ল'ব লাগিব বা সেই কথা একেবাৰে সত্যৰ কথা। আৰু আচলতে কথাবোৰ আপোনাৰ এনেকুৱা আপুনি ইমান বুকু ফন্দাই কৰি আছে যে কোনে পেলাবক কোনে পেলাব পাৰিব কিন্তু সেই বিষয়ে আচলতে আপোনাৰ জ্ঞাত নহয়। এখন কিমান লেতেৰা নদী বাকী সেই কথাটো আচলতে বেছি তৰ্ কবিতৰ্ক কৰি নাথাকি মই সেই কথাটো অকনমান আঁতৰাই মই আপোনাক বেলেগ এটা কথাহে সুধিম বুলি ভাবিছোঁ।
হয় সোধক।
আচলতে আজি ভোলা বৰাই যোনখিনি মাংস প্ৰস্তুত কৰিলে। আচলতে সেইখিনি মই ভাবো খোৱাৰ বাবে একেবাৰে উপযুক্ত নহয়। ইমান এটা বেয়া কৰিলে ইমান মানে আচলতে, ইমান অদৰকাৰী মাংস আজিলৈকে মই, জীৱনতো ভক্ষণ কৰি পোৱা নাই বুলি ক'ব লাগিব ইমান মানে বেয়া মাংস। বনাইছে আপুনি আচলতে কি ভাবে যে ইমান কষ্ট কৰি আমি আচলতে যিখিনি পুঁজি পালোঁ যিখিনি ধন উপাৰ্জন কৰিবলৈ আমি, সক্ষম হ'লোঁ। সেই ধন খিনি আচলতে আজি পানীত উটি গল বুলি ক'ব লাগিব যে ইমান বেয়া মাংস খোৱালে, তাৰপৰি আমি আহি যোন য'ত আমি ৰুটি মাংস খালো তাতো আপোনাৰ আশী টকাকৈ পৰিলে গতিকে আমাৰ সেই, সকলো খিনি পুজি আছে।
হয় তেওঁৰ গাতো কোনো দুখ নাছিল কিয়নো তেওঁৰ অ অৱাগত নাছিল তেওঁ প্ৰথম টিপটো আপুনি চাব পাৰে সেইটো খাবলৈ ইমান বেয়াও নাছিল। প্ৰথম টিপটো নিজে কওক কি সুন্দৰ ভাৱেই ছিল কিন্তু বাকী কেইটা যে আহ আমি খাওঁতে খাওঁতে এইকেইটা যে হয় দেই। কলা হৈ যাব সে তেওঁ সেইটো বিষয়ে হয় হয় সেইটোৰ ওপৰত তেওঁ অকনো অৱাগত নাছিল কিয়নো আহ আমি আজিলৈকে তেনেধৰণে যি গাহৰি মাংস সেইটো আমি প্ৰস্তুত কৰি পোৱা নাছিলো সেইবাবে
হয় হয় আচলতে এনেধৰণ এনেধৰণো ক'ব লাগিব যে আমি আমি আচলতে কোনো নভবা নিচিন্তা কৈ আমি তোলৈ গলো আচলতে তেওঁৰ গাত সম্পূৰ্ণ দুচ জাপি দিলেও আমাৰেই ভুল হ'ব। কিয়নো আমি আচলতে একো নভবা নিচিন্তা কৈ গুচ গলো আচলতে আমাৰ হাতত সামগ্ৰী অভাৱ আছিল এখন কটাৰী নাছিল। তেওঁৰ হাতৰ যি খন অকমানি চুৰি আছিল সেই চুৰিখনে আমি কৰিছিলো। হয় হয় আৰু যিহেতু ভাল এটা পাত্ৰও নাছিল সেই মাংসক আপোনাৰ চুঙাত দি সিজাবলৈ বা খাবলৈ তেনেধৰণে গতিকে তেওঁ যেনেদৰেই পাৰে আমাক প্ৰস্তুত কৰি খোৱালে মই সেইবাবেই সুখী। কিন্তু আমি আচলতে নতুন বছৰ সোমাওতে আমাৰ পথাৰৰ পিছফালে তম্বুৰ তলত তম্বু তৰি যি আচলতে শুলত। বা শালত দি যি গাহৰি মাংস খাই তৃপ্তি লৈছিলো। আচলতে সেইদিনাৰ কথাই বেলেগ আছিল আপুনি নাভাবেনে সেই বিষয়ে।
হয় সেইদিনা বহুত সুন্দৰ ভাৱে বনিছিল কিন্তু মই এ একেবাৰে লাষ্ট তত যেতিয়া এটা বিলাহী সেইটোৰ সৈতে মিক্স কৰি দিলে। তে তেতিয়া মই কিন্তু অকণো ভাল পোৱা নাছিলোঁ।
আচলতে বিলাহী আপোনাৰ মিহলি কৰি দিলে আচলতে সোৱাদটো আহে আৰু আহ সেইদিনা আচলতে হয় হয় হয়। কিয়নো প্ৰতিটো বস্তু আপোনাৰ অত্যাধিক মাত্ৰা দিলে বা বেয়া হবই আচলতে বস্তু বস্তুটো কিয়নো সকলো বস্তুৰ সীমা আছে।